উনচ নাই
শুনিছো শুনিছো কি কৰি আছ
মই এনেই বাহিৰত বহি আছো
মোৰ দু দুটা বস্তু লচ হৈ গ'ল নহয় দুটা মানে ভালে খিনিয়ে লচ হৈ গ'ল কি কো তাকে ভাবিছো
এ একো নাই একো একো নাই আকৌ নতুন কিয় হেৰি কৰিলে
নতুনকে বস্তুতটো কৰিব পাৰিলে ভালেই পওঁ
হয় এ কি হ কলেজ কি ভালে কি হ'ল ত ন কলেজ আদায় নাই হোৱা নি
আমাৰ কলেজ নাই হোৱা এতিয়া আজি গৈছিলো তোৰ যিও মানে ছাৰ ইমান ভালকৈ নকৰিলে ভাল মাৰি থৈ দিলে
কোনে মাতিছে অ অ ৰ মই হে চাউলতটো আনিব লাগি ফ চাউলটো আনি ল তাৰপিছত লগাবি ৰ
হব হব